কি খবৰ?
অ' ভাল খবৰ। আপোনাৰ কি খবৰ?
ভাল, ভাল মোৰো বহুত ভাল। আপুনি আজি অ' বতৰৰ ওপৰত মোক কি ক'ব, যে আপোনাৰ বতৰটো কেনেকুৱা? কিবা লাগি আছে।
হয়। আজি বতৰটো খুৱেই ধুনীয়া লাগিছে। বতৰটো মানে, ওপৰৰ ফালেও চাই কেনে ধুনীয়া লাগিছে। খুব ধুনীয়া বতৰটো দিছে আজি। মানে ঠাণ্ডাও দিছে, মানে বতাহও আহি আছে।
ভাল লাগে নে, বৰষুণ? উম।
অ', ৰ'দ বছি ভাল লাগে নে মানে ইটো ভাল লাগে সেইটো সুধিছে?
ৰ'দ বেছি ভাল লাগে নে, বৰষু -বৰষুণ বেছি ভাল লাগে?
মোৰ, ডাৱৰীয়া বতৰটো বেছি ভাল লাগে। কাৰণ, ৰ'দটো দিলে মানুহৰ অলপ অ' ডাৱৰীয়া বতৰটো বেছি ভাল লাগে। কাৰণ, ৰ'দটো দিলে মানুহৰ অলপ অসুবিধা হয়। কাৰণ বহুত মানুহে যিহেতু, ৰাস্তা দি যাব নোৱাৰে খোজকাঢ়োতে বহুত গৰম পায় ছাতি লৈ য-যাব লগীয়া হয়। বৰষুণ দিলেওঁ মানুহৰ অসুবিধা হয়। মানে বহুত কাম থাকে, কামলৈ বাহিৰ বাহিৰলৈ যাব নোৱাৰে কিছুমানে, কিছুমানে বহুতো কিবা কামৰ কাৰণে বহুত টো মানে লেট হৈ যায় মানে, দেৰি হৈ যায়। সেইকাৰণে আৰু মোৰ ডাৱৰীয়া বতৰটোৱে ভাল লাগে বেছি। আৰু আপোনাৰ, আপোনাৰ কি কে কেনেকুৱা
অ', বেছি ৰ'দ মোৰো তেনেকুৱা। ভাল লাগে, যদি দিয়ে আৰু বহুত বেছি যদি কোনো যদি নহয়, তেনেকুৱা সময়ত বেছি মোৰ ভাল মানে সময়খিনি। বহুত বেছি ঠাণ্ডও নহয়, মানে বহুত বেছি গৰমো নহয়, ঠণ্ডাও নহয় তেনেকুৱা হ'লে ভাল লাগে।
হয়, হয়, হয়। যেনেকুৱা আজিৰ বতৰটো যেনেকুৱা দিছে, সেনেকুৱা হ'লে ভাল লাগে চাই।
অ'
এনেকুৱা হ'লে আছে, যদি আপোনাৰ থাকে, তেতিয়া হ'লে আপুনি যদি তেতিয়াহ'লে নুশুকাব।
অ', হয় সেইটো প্ৰব্লেমো হয়, হয়। আৰু হয়। টো প্ৰব্লেমো হয়, আৰু বহুতো আছে প্ৰব্লেম সমস্যা বহুত
বাকী আপুনি অ', অ', মই এতিয়া আপুনি তেতিয়া কৈ চম খেলি খুব ভাল পায়।
হয়।
মোক অকণমান কেৰমৰ বিষয়ে বুজাওকচ মই এজন এনেকুৱা মানুহ যিয়ে কেৰম খেলি আজিলৈকে পোৱা নাই। আৰু মোক এনে হয় কি খেলা হয়, কি থাকে, কি নাথাকে।
হয়, ঠিক আছে। মই আপোনাক বুজাই আছো। কেৰমত আপোনাৰ, আপোনাৰ গুটি থাকে যেনেকুৱা কলা গুটি থাকে, আৰু বগা গুটি থাকে। আৰু এটা আপোনাৰ ৰঙা গুটি থাকে। আৰু এটা আপোনাৰ ইষ্ট্ৰেক থাকে। এইটো আপোনাৰ, সেইটো আপোনাৰ হাততে থাকে। সেইটো আপুনি নিজে মানে এইটো মানেটো , টুকিয়াব লাগে কেৰামত আপোনাৰ এ ক-কলা গুটি থাকে, আপোনাৰ কেৰমত এ, থাকে নটা থাকে, আৰু আপোনাৰ বগা গুতি থাকে নটা। ত' কলা গোটি আৰু বগা গোটি নটা, নটা কে থাকে। দুইটাতে নটা, নটাকে থাকে। আৰু আপোনাৰ ৰঙা গুটি থাকে, এটা থাকে ৰঙাগুটি। আৰু আপোনাৰ ইষ্ট্ৰেক থাকে এটা অ', কেৰামত আমি উম, দু-দুই ধৰণে খেলিব পাৰো। এ-এ-এটা আমি এটা কওঁ আমি কলগছ বুলি পাওঁ যেনেকুৱা মানে মানে পুৰা মানে, ৰঙাগুটি থাকে। আৰু ন ৰংঙাগুটি থাকে কলা। আৰু বগা, বগাক আমি এ তাৰ যদি পকেটত সোমাও আমি দহ বুলি কওঁ, আৰু বগা গুটি যদি পকেটত সোমাও বিজ বুলি কওঁ আৰু যোনটো ৰংঙা‍ গুটি আমি পকেটত খোমাও সেইটো আমি পঞ্চাশ বুলি আমি ধৰি লওঁ, সেইনেকুৱা ধৰি লও মানে গুতিত আমি, আমি এনেকুৱা ধৰি লও দহকে ধৰি লও, বিশকে ধৰি লওক, পঞ্চাছ এনেকুৱা ধৰি লও। সেইটো আমি এ, দুই ধৰণে কি খেলিব পাৰো, এটা আচে কি কিনিব পাৰো এটা আচে আমি শিকিব পাৰো, যেনেকুৱা আমাৰ এইবিলাক কে-কেৰমত থাকে ন' ডাক থাকে কেৰমত। কি-কি-কি-কিনা বেচাও কৰিব পাৰো, খেলিবও পাৰো। আৰু কি-কি-কিনা বেচা নকৰাকেও আমি খেলিব পাৰোঁ। আৰু এটা আছে চবতকে প-পপুলাৰ হয় গেমটো সেইটো আছে আমাৰ এইটো কেৰম বৰ্ড হয় এইটো কেৰম বৰ্ড বুলি কওঁ আমি এইটো। সেইটো আপোনাৰ এইটো আপোনাৰ এইটো টুৱেণ্টি নাইন। মানে ঊনত্ৰিশ হলে মানে এইটো মানে যাৰ ঊনত্ৰিশ হয় আগত তাই মানে এইটো জিকি যায় সেইটো। আৰু সেইটো সেইটো এনেকুৱা খেলে যেনেকুৱা আপোনাৰ এইটো কোৱা কলাগুটি এজনৰ থাকে আৰু বগা গুটি এজনৰ থাকে যোনে ফাৰ্ষ্ট ইষ্টেক কৰে তাৰ বগা গুটি থাকে আৰু যোনে ছেকেণ্ড ষ্টে কৰে তাৰ কলা গুটি থাকে।
হয়।
এনেকুৱা।
এতিয়া এইখনত আটাইতকে বেছি অতি বেছি কেইজন মানুহে খেলিব পাৰে?
আটাইতকৈ বেছি আপোনাৰ চাৰিজন মানুহ খেলিব পাৰে।
হম।
এনেই দু-দুইজন মানুহ খে-খে-খেলিব পাৰে কিন্তু তিনিজন মানুহে এইটো আপোনাৰ এইটো বৰ্ড যি আছে বৰ্ড সেইটো খেলিব নোৱাৰে আপোনাৰ। তিনিজন মানুহ হ'লে আপোনাৰ এইটো কলগছ আছে ন কলগছ বুলি কওঁ আমি সেইটো সেই সেইটোহে খেলিব পাৰি আৰু চা-চাৰিজন হলে আপোনাৰ বৰ্ড খেলিব পাৰে। বা দুইজন হ'লেও সি খেলিব পাৰে আপোনাৰ বহুত।
মানে কলগছ খেলিলে কলগছত আপুনি যিকোনো গুটি আপুনি মাৰিব পাৰে হয়নে?
হয়, হয় যিকোনো গো-গুটি মাৰিব পাৰে।
অ', আৰু যদি আপুনি যিখন ক'লে কেৰম বৰ্ড বুলি সেইখনত তাৰমানে। যাৰ যদি বগা গুটি যাৰ সি বগা গুটি খাব যাৰ কলা গু সি ক'লা গুটি খাব।
হয়
আৰু যদি টিম হৈ খেলে তেতিয়াহ'লে তাৰমানে দুজনৰ টাৰ্গেট থাকিব। বগাৰ ওপৰত আৰু এ, মানে বাকী দুজনৰ টাৰ্গেট থাকিব কলাৰ ওপৰত।
কলাৰ ওপৰত হয়, টিম হয় খে-খেলিব লাগে।
আৰু তেতিয়া সেইটো সময়ত আপোনাৰ। যদি কোনোবাই ৰঙা গুটিটো খায়, তেতিয়াহলে তাৰ নিয়মটো কেনেকুৱা?
যদি কোনোবাই ৰঙা গুটি খায় ন, ৰঙা গুটি খোৱাৰ পিছত এটা কনফাৰ্ম বুলি কয় মানে। যাৰ বগাগুটি থাকে। বগা গুটি মাৰিব আৰু যাৰ কলা গুটি কলা গুটি মাৰিব। যদি ৰঙা গুটিটো যদি খাই দিয়ে যদি তাৰ যদি তাৰ বগা গুটি। মানে যদি কনফাৰ্ম কৰিব লাগে, যদি বগাগুটি যদি প যায় কনফ্ৰম যদি কৰি দিয়ে তেতিয়াহ'লে মানে সেইটো মানে হৈ যাব। ধৰি লোৱা হৈ যাব মানে, ৰঙাগুটি মানে কনফ্ৰম হৈ দিছে মানে সি খাইছে। কি মানে আৰু যদি ৰঙাগুটি খাই য যদি আপোনাৰ যদি এইটো বগাগুটি যদি। খাব যদি নোৱাৰে তেতিয়াাহ'লে ৰঙা গুটি আকৌ মানে উঠি আহিব কেৰমৰ লগত মানে সেই। তোৰ পকেটত যোৱা বুলি ধৰা নহ'ল।
বুজিছোঁ এতিয়া। আপুনি ধৰি লওঁক যে আপুনি বগা গুটি খাব লাগে আৰু মই ক'লা গুটি খাব লাগে।
হয়।
এতিয়া মই আপুনি ৰঙা এটা মাৰিলে আৰু ৰঙা ৰঙাটো। পকেটত সোমালে সোমোৱাৰ পিছত আপোনাৰ ভুলতে। বগা গুটি নিজৰ খাব এই পেলাই কলা গুটি এটাহে সোমাই দিয়া গুচি গ'ল।
এতিয়া সেইটো আপোনাৰ ফালৰ পৰা ৰঙা গুতিটো হ'ব নে, তেতিয়া মোৰ ফালৰ পৰা ৰঙা গতিটো হ'ব?
সেইটো, সেইটো হ'ব এইটো আপোনাৰ ফালৰ পৰাই এইটো হ'ব এইটো কাৰণ এইটো। আপুনি মানে আপোনাৰ গু-গুতিয়েই গুচি গ'ল ন কলাটো।
হয়।
আপুনি এইটো পা-পাই গ'ল মানে ৰঙা গুটি যোৱাৰ লগে লগে আৰু আপোনাৰ গুটি মানে ক সেইটো, সেইটো আপুনি পাইছে বুলি এইটো ধৰি লোৱা হ'ব।
অ', তাৰমানে সেইটো আপুনি। আহ, যদিও মাৰিলে তথাপি সেই বস্তুতটো তাৰমানানে আপোনাৰ ফালৰ পৰা ধৰা নহয় হয় নে?
হয়, হয় ধৰা নহয় কাৰণ এইটো মোৰ গুটি মই পেলোৱা নাই এইটো আপোনাৰ গুটি এইটো। পেলোৱা গৈছে এইটো, সেইকাৰণে এইটো আপোনাকে ধৰা হব এইটো।
মই। আঙুলিৰে মৰা দেখা পাইছোঁ, কিছুমানে ধৰি লওক অলপ বেলেগকৈ আঙুলিটোৰে ধৰি পেলাই মাৰে। ত'সেইটোৰ কিবা, কিবা নিয়ম থাকে নেকি যে এনেকৈ মাৰিব লাগিব?
হয়, হয় সেইটোৰো নিয়ম থাকে বহুত নিয়ম থাকে এইটো। সেইটো যেনেকুৱা আঙুলিৰো নিয়ম থাকে মানে তাতে এটা কেৰমত ডাচ থাকে ন। দাগটো যদি এইটোষ্টেকটো যদি অলপ আগা পিছা হৈ যায় মানে। ভালকে যদি দাগত যদি নবহে। তেতিয়াহ'লে মানে কি ফাইন বুলি ধৰি লোৱা হয় সেইটো।
যি চ বুজিছোঁ।
হয় আপুনি কে কে কেতিয়াবা
কেৰমৰ ওপৰত আপুনি জ্ঞান দিলে মোক তাৰ বাবোবে ধন্যবাদ।
হয়, হয়, হয় ধন্যবাদ আপুনি কেতিয়াবা কেৰম খেলি পাইছেনে?
মই সৰুতে খেলিছিলো, পিছত মই আৰু আপোনাৰ এইটো এটা এনেকুৱা খেল হয় যে আপুনি যদি বহুত বছৰ ধৰি নেখেলে, তেতিয়াহ'লে হাতখন নবহে। গতিকে মই তাৰ পিছত সৰুতে যি খেলিছিল তাৰ পিছত মই পাহৰিয়ে গ'লো, যে আপোনাৰ কেৰমত কোনটো গুতিত কিমান কে পোৱা আছিলে কিমান নম্বৰ পায়, কোনটো গুটি মাৰিলে কিমান নম্বৰ পায়, কেনেকৈ খেলে, মই পাহৰিছো তাৰমানে।
হয়, হয়। আপোনাৰ এইটো মানে সদায় খেলিব লাগে, মানে প্ৰেক্টিচটো হৈ যায় মানে। নেখেলিলে এইটো বস্তুটো পাহৰা যায় সিটো।
হয় আৰু হাতখনো নবহে আচলতে বহুত বছৰৰ মূৰত খেলিলে।
অ' হাত খন নবহে আৰু হাতখন কিবা মানে অলপ ভয় ভয় লাগে অলপ মানে।
ভয়, ভয় লাগে।
হয়, এনেকুৱা হয়।
আপুনি এতিয়া কেইজন মানুহৰ লগত ডেইলি খেলে প্ৰতিদিনে?
মই ডেইলি চ চাৰিজন মানুহ অলপ খেলো চাৰিজন দুইজন। বাই খেলো ডেইলি।
আপোনালোকৰ মাজত টুৰণামেণ্ট হয়নে?
টুৰ্ণামেণ্ট হয়, টুৰ্ণামেণ্ট হয় টুৰ্ণামেণ্ট হ'লে মানে ভাল লাগে আৰু টুনামেণ্ট হ'লে। মানে চাই কিনে ভাল লাগে আপোনাক। মানে টুৰ্ণামেণ্ট হ'লে মানে ফকাচটো অলপ বেছি হয় মানে।
হয়, আৰু মানুহখিনিওঁ চাগে ওচৰৰ পাজৰৰ মানুহখিনিও চাগে খুব ভাল পাই চাই, যেতিয়া আপোনাৰ তেনেকুৱা এটা প্ৰতিযোগিতা পাতে।
হয়, খুব ভাল পায়, এইটো আমাৰ এতিয়া কেৰম খেলা আপোনাৰ উম এ দিনতো চলে। মানে এ ৰাতিপুৱাও মানে কেৰম খেলে আৰু আপোনাৰ ৰা তিও খেলে, মানে ছয়টাৰ পৰা সাতটালকেও কেৰম খেলে।
বুজিছোঁ।
হয়।
আপুনি আপুনি কোনখিনি ঠাইত থকা বুলি কৈছিলে?
অ' মই মই গুৱাহাটী গুৱাহাটী চাইড মই থাকো।
হয়। ত' ভাল লাগিলে যে ইমানখিনি আপোনাৰ এতিয়াও কেৰমৰ ওপৰত চৰ্চা চলি আছে, আৰু আপুনি এতিয়াও আপোনাৰ লগ বন্ধুৰ লগত খেলি আছে।
হয়।
কথা পাতি খুব ভাল লাগিল, আমাৰ দহ মিনিট পাৰ হৈ গ'ল।
হয়, হয় আপোনাৰ লগতো ভাল লাগিল কথা পাতি। হয় হয়, ৰাখিছোঁ ফোন।